অ, শুনিছো - শুনিছো।
অ, কি কৰি আছা?
এয়া তোমাৰ ভাত পানী খালো খাই বৈ বিচনাতে শুবলৈ লৈছিলো তাৰ পৰা লাইনতো গুচি গল। গ'ল,
তাকে সেইটোহে বেয়া কথা।
উম, তাকেটো।
শুবলৈ লোৱাৰ সময়ত কাৰেণ্টো গুচি- গুচি যায়।
গুচি যায় অ' এই বৰ অশান্তি
তাকে-তাকে বাকী ভাত পানী কিহে খালা?
ভাত পানী তোমাৰ দালি আছিলে তাৰ পৰা আমাৰ আলু ভাজি বনালে।
অঁ-অঁ
খালো আজি।
অ-অ-অ ঠিকে আছে, ঠিকে আছে। মই সেই মই খালো বাৰু দেই। মোৰ তোমাৰ এঘণ্টামান হৈ গ'ল খোৱা।
অ-অ,
তাকে সেই মোৰ একেই অৱস্থা তোমাৰ নিচিনা কাৰেণ্ট চাৰেন নাই।
নাই অ',
তাতে মানে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ।
ভালেই কৰিছা।
বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি আছোঁ আৰু ভালেই দিয়া।
হা-হা
ভালে-ভালে।
অ', অ', অ' ঠিকে আছে ঠিকে আছে আমাৰো ভালেই ভালেই আৰু। হব আৰু দেই।
অ'।
উম তাকে এ মই সেই এফালে গৈছোঁ। ছিলো মানে গম পাইছা নাই।
অ'।
মই মানে তোমাৰ এই হেৰিয়ালৈ গৈছিলো
অ কেতিয়া।
তোমাৰ এ মোৰ তোমাৰ এসপ্তাহ মান হ'ল তাৰপিছত মোৰ তোমাৰ সেই হেৰি
অ', মোক খবৰটো নিদিলা যে।
এ সেই খবৰ মানে তোমাৰ মোৰ মানে ঘপককে যাব লগীয়া হ'ল মানে।
অ।
এই মানে ঘপককে মানে তোমাৰ লগৰ এটা আহিছিলে
অ'।
সি বোলে ক'লে সি লগ ধৰিলে মানে তোমাৰ ধৰি লোৱা মানে। পইচা পাতিও সিয়েই দিলে। মোৰ মানে সেই তেতিয়া ইমান পইচা নাছিলো মই যাম বুলিও ভবা নাছিলো তাৰপৰা সি লগ ধৰিলে আৰু তাৰ পৰা মই গ'লো সেইকাৰণে সি লগ ধৰা কাৰণে।
অ' ভালেই কৰিলা দিয়া।
আৰু তাৰপিছত চাইনাখন আমাৰ ভাৰতবৰ্ষতকৈ মই যিমান এক্সপেক্ট কৰিছিলোঁ দেই
উন্নত হয়, হয়-হয়।
মানে মই তোমাৰ তাত গৈ মেলিয়ে মই প্ৰথমতেই তোমাৰ এই ৰাস্তাখিনিলেহে মন কৰিছোঁ আৰু।
তাকেইতো অ।
ইণ্ডিয়াৰ ৰাস্তাবিলাক ইমান বেয়া।
তাকে হে।
এতিয়া তুমি সেই ইণ্ডিয়া ৰাস্তাবিলাকৰ কথাটো জানাই তুমি
জানো জানো তাকে।
খাল বান্ধ। তোমাৰ অৱস্থাই বেয়া মানে বহুত বেয়া অৱস্থা। তোমাৰ এতিয়া তোমাৰ গাড়ী এখন যাওঁ মানে ভালকে যাব নোৱাৰে।
নোৱাৰে নোৱাৰে।
গতিকে তোমাৰ সেই তেনেকুৱা নহয় চাইনাত গম পাইছানে। মই তোমাৰ সেই চাইনাত তোমাৰ গৈ তোমাৰ মই তাত ঘূৰিলো ন গোটেই মানে যিমান কেইদিন থাকি লো মানে পূৰা ঘূৰিলোঁ গম পাইছা নাই তাত একদম বহুত চাবলগীয়া বহুত প্লেচ আছে।
প্লেচ আছে আছে অ।
কম সময়ত চাইনাখন গোটেই খতমেই কৰিব নোৱাৰি গম পাইছা নাই তাৰপিছত তোমাৰ সেই হ'লেও মানে যিমান খিনি সম্ভৱ আৰু চালো আৰু ঘূৰিলো।
উম অ।
তাৰপিছত মই তাত তোমাৰ সেই ৰাস্তা ৰাস্তা পদূলিবিলাক যে কিমান উন্নত বুলি ভাবিছা আমাৰ ইণ্ডিয়াৰ নিচিনা নহয়। তাত তুমি চাইনা ৰাস্তাত তুমি, সেই এটা গাত নোপোৱা গম পাইছা। এটা তোমাৰ খাল নোপোৱা এটা এটা খাল বাম একোৱে নোপোৱা তাত। একদম পুৰা প্লেইন উম আৰু তাত এটা বস্তু এটা ভাল লাগিলে মোক কি গম পাইছা নে নাই তাত আমাৰ। আমাৰ ইণ্ডিয়াৰ নিচিনাকৈ তোমাৰ হেৰি নাথাকে নহয়। এই আমাৰ যে ট্ৰেফিক ট্ৰেফিক পুলিচ বিলাক থাকে তাতো তাত তোমাৰ ট্ৰেফিক পুলিচ। নাথাকে নহয় গম পাইছ নে নেই।
নাথাকে নাথাকে মই সিটো মোবাইলত চাইছিলোঁ।
অ সেইটো মোৰ এটা মানে বহুত ভাল লাগিলে তাত। আৰু মানে মানুহ বিলাকে আচলতে নিজে সেইবিলাক কথা খিনি গুৰুত্ব দিয়ে।
গুৰুত্ব দিয়ে গুৰুত্ব দিয়ে।
যেনেকে মানুহবিলাকে ট্ৰেফিক ৰুল একো নামানে।
নামানে অ।
তেনেকুৱা নহয় চাইনাত গোটেই সকলো মানুহে আচলতে। নিয়ম শৃংখলা যিমান যি আছে সকলো মানিছোঁ। চলে গম পাইছা নে নাই অ আৰু সেইকাৰণে মানে তাত। ট্ৰেফিক পুলিচ থাকিবলগীয়া অৱস্থাও নহয়।
নহয়-নহয়,
ইণ্ডিয়াৰ কথাটো ক'বই নালাগে ভাৰত,
ক'বই নালাগে।
আমাৰ ভাৰতখনন আচলতে সেই হিচাপত চাবলৈ গ'লে বহুত পিছ পৰি আছে গম পাই,
পিছ পৰি আছে পিছ পৰি আছে।
চাইনাখন এখন উন্নত দেশ হলেও আচলতে চাইনাৰ পৰা আমি বহুত শিকিব লগীয়া বস্তু।
আছে আছে।
এতিয়া তুমি আমি যে বস্তু বিলাক যে ব্যৱহাৰ কৰি আছোঁ।
হয়।
সেইটা বেছিভাগ বস্তুৱে কি হয় গম পাইছা নাই চাইনাৰ পৰা অহা।
চাইনা অ মেড ইন চাইনা তাত লিখাই থাকে নহ।
মানে তাত সেই ইমান বস্তুবিলাক কেলে হয় গম পাইছা নে নাই।
অহ।
এতিয়া তোমাৰ সি যিটো সময়ত আমি সৰু মানে আমাৰ ভাৰতত তোমাৰ সৰু ল'ৰা-ছোৱালী। ছোৱালী বিলাকে তোমাৰ মোবাইল চাই থাকে। খ খেলি থাকে গম পাইছ নে নাই সেই সময়ত আকৌ চাই। আপোনাৰ ল'ৰা-ছোৱালী বিলাকক কি কৰে গম পাইছা নে নাই।
অহ।
মানে সিহঁতক মানে তোমাক প্ৰশিক্ষণ দিয়ে কেনেকৈ নতুন বস্তু বনাব লাগে আৱিষ্কাৰ কৰিবলৈ শিকাই মানে আকৌ তোমাৰ। পেলনীয়া জাবৰ-জোঁথৰ মানে জাবৰ-জোঁথৰ বুলি কোৱা নাই আৰু পেলনীয়া বস্তু। বস্তুবিলাকৰ পৰা তোমাৰ কেনেকৈ বছ। বস্তুবিলাক নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰি বনাব পাৰি সেইবিলাক মানে সেই মানে। কৰি কলাবিলাক শিকাই গম পাইছা নে নাই।
আচ্ছা অহ,
তাৰ ফলত কি হয় তোমাৰ। অ ল'ৰা ল'ৰা-ছোৱালী বিলাকে তোমাৰ সেইবিলাক কথাবিলাক খুব সোনকালে আয়ত্ব কৰি লয়।
আয়ত্ব কৰিলে অ।
বেছিভাগ আমি যিখিনি বস্তু ব্যৱহাৰ কৰি থাকোঁ মানে। সেইবিলাক সেই বেছিভাগ তোমাৰ ইলেক্ট্ৰনিক বস্তু। কি হয় তোমাৰ এই তাত থকা চাইনাৰ ল'ৰা ছোৱালী বিলাকেই বনোৱা।
আচ্ছা।
অ আৰু কিছুমান যে সেই পুতলা চুতলা বিলাক যে।
আহ আহ
সেই চাইনাৰ ল'ৰা ছোৱালী বিলাকে বনোৱা মানে।
অহ হ।
সেইবিলাক বস্তু সিহঁতে বনাই থাকে মানে ইনে বহি নাথাকে।
অ'অ সেইটো এটা ভাল গুণ আকৌ।
অ', সেইবিলাক ভাল গুণ সেই তেনেকুৱা কিছুমান গুণৰ ফলতে কি হৈছে চাইনাখনন আজি ইমান আগবাঢ়ি আছে।
আগবাঢ়ি আছে হয়'হয়।
সেইবিলাক আমি আজৰি টাইমত আমিও আচলতে সেইবিলাক নতুন কিবা এটা বস্তু বনাবলৈ আমিও চেষ্টা কৰিব লাগে আমি
লাগে লাগে অ থাকিব লাগে।
আকৌ মই আৰু এটা বস্তু দেখিলো গম পাইছা নাই তোমাৰ চাইনাততো চাব লগা এনেই কিটো প্লেচ টো বহুত আছে গম পাইছা নাই কিন্তু তোমাৰ সেই চাইনাত কি হয় তোমাৰ। এই ৰে'ল চেল বিলাক তোমাৰ কিমান ফাষ্ট দেখিছা না।
অ দেখিছো দেখিছো অ।
বুলেট ট্ৰনতো আমাৰ ভাৰতত তোমাৰ এতিয়া ইমান তেনেকৈ নায়েই কিন্তু চাইনাত তোমাৰ সেই তেনেকুৱা ধৰণৰ বহুত উন্নত উন্নত প্ৰযুক্তিবিদ্যাৰ। প্ৰযুক্তিবিদ্যাৰে তৈয়াৰী আচলতে বিভিন্ন ধৰণৰ বস্তু আছে মানে গম পাইছা নাই তোমাৰ যান বাহন বিলাক কিমান উন্নত উন্নত
উন্নত উন্নত হয়।
আৰু এটা বস্তুৱে মোক কি বেছিকে আকৰ্ষণ কৰিলে গম পাইছানে?
অ'।
তোমাৰ মানে গাড়ী গাড়ী এখনত টেক্সি গাড়ী এখনত বহিছো দেই তাত তোমাৰ কোনো ড্ৰাইভৰ চাইভৰ নাই নহয়।
অ অটমেটিক।
চব অট'মেটিক মানে তাৰ পিত ডাইৰেক্ দৰ্জাখন আমি ওচৰলৈ গৈছো নিজ নিজে দৰ্জাখন খোল খাই গৈছে। তাৰপা আমি বহিছো আৰু লোকেশচনতটো দি দিছো তাৰপিছত চিত্ৰ ছিধা গৈ মেলি সি তাত গাড়ী ৰখিছে আৰু তাৰপিছত কি কিৱাৰ টো ওলাই গৈছে। তাত পেমেণ্টো কৰিছো তাৰপছ দৰ্জা মাই আ মাৰিছো তাৰপ নিজ নিজ আগ গাড়খন গৈ
এইটো বৰ আচৰিত ঘট
আহ সেইটো তেনেহ'লে তুমি ভাবাচোন চাইনাখন কিমান উন্নত হৈ গ'ল।
তাকে হে
আৰু এটা কি দেখিলো গম পাইছে এতিয়াতো ধৰি লোৱা আমাৰ ৰ'বটবিলাক। এতিয়া আমাৰ এই ভাৰতবৰ্ষত তোমাৰ ভাৰতবৰ্ষতো ৰ'বত ওলাইছে যে এতিয়া। ৰ'বত বনাইছে অ' তাত তোমাৰ কি হয় কিছুমান ৰেষ্টুৰেণ্টতো আমাৰ ভাৰততো কিছুমান ৰেষ্টুৰেণ্টত মানে বহুত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত। কিছুমানে তোমাৰ ৰবত থাকে গম পাইছা নে নাই কিন্তু সেই তোমাৰ চাইনা মানে। কিছুমান সেই সৰু সৰু হোটেলতো ৰ'বত দেখা যায় গম পাইছা মানে অ', আন্দাজা লগাব পাৰা আৰু মানে। কিমান উন্নত উন্নত গতিকে তাৰপৰা মই শিকিলোঁ দেই। বহুত বস্তু শিকিলোও আৰু তাৰ মানে মানুহ বিলাকো আকৌ ভাল বহুত। তোমাৰ মান এতিয়া তোমাৰ ইণ্ডিয়াৰ নিচিনা মানুহ বিলাক নহয় মানে।
নহয়।
তোমাৰ ইণ্ডিয়াত কি হয় গম পাইছানা তোমাৰ যদি পৰ্যটক বিলাক আহে বেলেগ দেশৰ তেওলোকক চাবাচোন ইমান মানে প্ৰাধান্য দিয়াই নহয় গুৰুত্ব নিদিয়ে।
নিদিয়ে নিদিয়ে হয়।
নহয় মানে চাইনাত ধৰি লোৱা মই তোমাৰ কোনোবা এখন জেগা চিনি পোৱা নাই নহয় তোমাৰ কি কৰিব সিহঁতৰ লাগিলে দেৰি হৈ যাব চাইনাৰ মানুহ মানে কিন্তু সিহঁতে মানে লোকক সহায় কৰে মানে।
সহায় কৰে হয়।
ভাল মানুহ মানে গম পাইছা নাই মনৰ পৰা ভাল মানে, সিহঁতে তোমাৰ নিজৰ কামটো ক্ষতি কৰি হলেও লাগিলে যিমানে পইচা খৰচ নহক তোমাৰ কিন্তু কেই কম। তব্য স্থানত তোমাক থৈ আহিব মানে।
থৈ আহিব- থৈ আহিব মই অহ,
কলো ভাল লাগে আৰু চাইনাখনো ভাল লাগে। গতিকে তুমি- তুমি মানে তোমাৰ মন আছে নাই বাৰু চাইনালৈ যাবলৈ আৰু।
চাইনালৈ যাবলৈতো মোৰ মন আছে দেই। বহুত মন আছে কাৰণ কেলে মই মাজতে ধৰা আমাৰ ছ'চিয়েল মিডিয়াসমূহত মই কিছুমান ভিডিঅ' পাইছো মানে চাইনাৰ। এতিয়া মই তাত কেইটামান ভিডিঅ'ত দেখিলো দেই।
অ- অ।
যে আমাৰ চাইনাতোতো গাও আছে।
গাও আছে - গাও আছে, হয় দেখিছো- দেখিছো।
তা পা আমাৰ এতিয়া ভাৰতবৰ্ষত যিবিলাক গাঁৱৰ এতিয়া যি অৱস্থা তাৰ বিপৰীতে কিন্তু চাইনাত যে গাও বিলাক আছে মই ভিডিঅ'টোত দেখিলো সেই গাও বিলাকৰ মাজেদিও মানে বুলেট ট্ৰেইন যায়।
অ।
তাই মই মানে সেইটো দেখিয়েই
ঘৰৰ তলদিয়ে গুচি যায় তোমাৰ ট্ৰেইন
সে আচৰিত হলো দেই।
অ।
খনৰ মাজেদি বুলেট ট্ৰেইন গৈছে আৰু তাৰ বাহিৰে মই কি এটা ভিডিঅ' দেখিলো দেই। এখন ডাঙৰ শ্বপিং মল। মানে এটা মাৰ্কেট এৰিয়া দে মাৰ্কেট এৰিয়া, সেই মাৰ্কেট এৰিয়াটোৰ মানে মাজত একদম সো মাজত তললৈ যাব পৰা এটা খটখটি নিচিনা দেখিলো। তাৰপিছত সেই ভিডিঅ'টোত খটখটী তলেদি নামি গৈছে একমহল তললে। আকৌ মানে কি হৈছে সেই ওপৰত যে বজাৰ খন আছিলে, তাৰ তলত আৰু খন বেলেগ ধুনীয়া আছে নহয়।
অ',
তাৰ মানে মই আচৰিত ওপৰত এখন দুনীয়া, তাৰপিছত আকৌ সে একেখিনি একেটা প্লেটফৰ্মৰ তলতে আৰু এখন দুনীয়া তাৰপিছত মানে সেই তেনেকুৱা বিভিন্ন ধৰণৰ, মানে, ধৰা তলত যে ইমানখিনি বজাৰ আছে।
হয়, হয়,
গেট এৰিয়া আছে তাৰ পৰা খটখটি দি তুমি ওপৰলৈ উঠি যাবা এলিভেটৰ দি তাৰপিছত ওপৰত দেখিবা ওপৰৰ জেগাখিনি মানে কি হয় এখন চহৰ নিচিনা, ডাঙৰ-ডাঙৰ অট্টালিকা। সেইডখৰ মানুহে আচৰিত প্ৰযুক্তিবিদ্যা লগাইছে কিন্তু।
অ', আচৰিত আচৰিত, উম,
মানে মই আচৰিত হৈ গ'লো চাইনাত এনেকুৱা ধৰণৰ প্ৰযুক্তিবিদ্যা চাইনাখন আচ আচলতে আমাৰ ভাৰতবৰ্ষতকে বা বাকী দেশ বিলাকতকে বহুত আগবঢ়া মই তেতিয়া হে গম পালোঁ।
অ', বহুত আগবঢ়া বহুত আগবঢ়া।
সেই তাকে চাইনাই এই বস্তু বোৰ দেখি মানে কি হয় চাইনালৈ যাবলৈ। মন এটা আছে। কিন্তু মই এবাৰ যাবলৈ বিচাৰিছোঁ দেই। এদিন যাব লাগিব নিশ্চয় যাম সময় সুবিধা মিলিলে আৰু আৰ্থিকভাৱেও যদি হওক। সফল হওঁ, এদিন নিশ্চয় চাইনালৈ যাম।
না নিশ্চয় ওলাবা, ওলাবা মানে এদিন মানে মওঁ তোমাৰ ভালকৈ চোৱা নহ'লে যে। তোমাৰ অতি সোনকালে গৈ মেলি আকৌ সোনকালে আহিব লগীয়া হ'ল। আকৌ মানে মোৰ মানে গৈ ভাল লাগিলে আকৌ এদিন যাম ভালকৈ ওলাবা।
উলাম, উলাম হ'ব।
তাকে, তেতিয়া আকৌ প্লেন বনালে তোমালৈ ফোন চোন কৰিম আকৌ।
অ', অ, অ' অ' হ'ব দিয়া।
বাৰু, বাৰু।